আহ আহ কি কৰিছা?
এ আছো, সন্ধিয়াই একদম ধুনীয়া বতাহ এচাটিত দিলে ভালকৈ তাকে আৰু বাহিৰতে বহি আছো, ঠাণ্ডা বতাহ লৈ লৈ
অ', অ', আমাৰ ইয়াতো বাৰু এতিয়া উ বেয়া নহয় দেই বৰ্ত মানে গৰম বেছি নাই
তাকে এই একবাৰে ডাৱৰ এসোপা আহিছে
কি?
ডাৱৰ এসোপা আহিছে বাৰুে বৰষুণ দি বৰষু ফোন দিব নেকি
কি হল?
প পশ্চিম উত্তৰ
অ',
অ', কোৱা তাকাকে,
গৰম কমিছে
উম, উম, গৰমটো অলপ আজি কম আছে এ দিছে
চাহ খাল নাই চাহ খালান নাই?
অ', চাহ খোৱা নাই, হেৰি মই চাহ ইমানকে নাখাওঁ বাৰু উম,
আজি আমাৰ ইয়াৰ সেই লাকু বাপেকে বিলৰ বৰালি মাছ আনিছিলে
অ',
ছয় কেজি ওজন
অ', অ', মাছ ৰাখিলে নেকি?
ৰাখিলো আধা কেজিহে দুটামানহৰ
অ',
দুটামান থাকিলে ৰাখিলো
উম।
তাৰপা এতি বিয়া খাই আহিছে আৰু ৰাতি আৰু
হা হা
বিয়া খাই আহিছো যাই ক'লা
আচ্ছা, আচ্ছা, কিবা চুইচ টুইচ আছে নেকি? আৰে মই অফ কৰি দিম মানে, তুমি এনেও অফ কৰিলাাহেতেন, ক'ৰবাললৈ যাওঁতে অফ কৰি নগ'লাহেঁতেন মইতো একোৱে চোৱা নাই, তোমাৰ মুখৰ আগতেতো মফ কৰিছো অ', ই কুলাৰ টো পতককে বন্ধ কৰি দিওঁতে কিবা চলা নাই দেখোন কি নটা চা আছে নেকি? তাকেই, এটা চুইচ জ্বলা নাই মানে। উম
যদি দোকানখনৰ নম্বৰ আছে সুধিলে হ'ল, ভিডিঅ' কল কৰি দেখুৱাই দিলে হ'ল।
অ'।
এইয়া নতুনটো চলিছে নে নাই?
এই নতুনটোৰেই কথা কৈছোঁ, পতককে চুইছটো অফ কৰি দিলো এতিয়া চলা নাই মানে।
আজি অনাটোৱেই?
অ', অ'। নালাগে, হ'ব। এই ৰ'বা, শিকি নল'লো নহয়।
তাৰপৰা ডাঙৰ বেবী
ডাঙৰ বেৱীৰ টিউচন আহিছে।
অ', টিউচন আহিছে।
উম উম।
তাকেহে, তাহাতৰ স্কুল বন্ধ দিয়াই নাই।
হেৰি অ', তাৰ স্কুল বন্ধ দিয়া নাই, এঘাৰ তাৰিখৰ পৰা দিব। অ', অ'।
কেহে।
উম, দেউতাই কি কৰি আছে?
দেউতাই এইমাত্ৰ ওলাই গৈছে ল'ৰা ছোৱালীকেইটাক লৈ, ঠাণ্ডা পৰিছে যে। চিমুকে গুনগুনকে লৈ গৈছে।
কিবা খুৱাবলৈ নিছে চাগে।
উম, দোকানলৈ লৈ গৈছে, দুইটাকেই।
উম।
তাকে আৰু, ঠাণ্ডা পেলালেই হ'ল আৰু ন, বৰষুণ এচাটি ঠিকচে দিলেই হ'ল আও।
তাকেহে।
নহ'লে বহুত কষ্ট হৈছে নহয়।
উম।
কালি সেই জুনুকাক পিঠা বনাই দিলো। মই বোলো গেছটো খৰচ নকৰোঁ, সেই জুইতে বনাইছোঁ।
গোটেই দিনটোলে মোৰ গৰমডাল সোমাই থাকিলে গাত।
উম, ইমান গৰমত জুই ওচৰত বহি থকা
তাকে আগদিনা ৰাতি সেই মাংসও জুইত তেই বনালোঁ, দেউতাই গালি হাক দিছে তুমি ইমান গৰমত জুইত কেলেই বনাইছ মাংসকণ আকৌ গেছত বনাই ভাল নালাগে। সোৱাদ নাপাই। উম।
অ'।
তাৰপা সেইকাৰণে জুইত বনাইছোঁ আকৌ, কালি ৰাতিপুৱা পিঠাও বনালোঁ, একেবাৰে গাতো ৰাতি তিলেকে একে জ্বলি আছে। উম, শুব সময়ত এনেকে গা ধুইছোঁগৈ আকৌ। উম।
আচ্ছা আচ্ছা।
মই এইকেইদিন অলপ ব্যস্ত হৈ আছোঁ, এই মিটিং মাতাং বিলাক হৈ থাকে যে আমাৰ দহ তাৰিখলৈকে।
সি
পুৰা আগবেলা এখন পিছবেলা এখন
আচ্ছা আচ্ছা।
তাকেহে।
আৰু এতিয়া কি মাছ বনাবা?
উম, বৱালি মাছ।
তাকে জানো কিহৰ লগত খাওঁ চিন্তা কৰিব লাগিব। ভুল জহা ভুল ওলাইছে চেণ্টাৰত জহা ভুল আনিব হ'লে
অ', অ' ভালকে চাই চিতি লবা, আজিকালি চবজিবিলাকো আকৌ ভৰষা কৰিব নোৱাৰি। আমাৰ গাওঁ ফালে বাৰু ঠিকেই দিয়ে।
ঠিকে আছে বাৰু সিদিনাখন আনিছোঁ নহয় জহা বনাইছোন ধুনীয়া লাগিছে খাই, বিটা নহয় বাৰু।
অ', অ'।
তাকেহে।
তাকেহে।
বাৰু বিয়া ঘৰত বাৰু বেছি মানুহ নাই, আজিকালি সন্ধিয়াহে মানুহ হয়। গৰমৰ কোবতে
উম, উম।
তাৰ মাৰ দে আমাৰো সন্ধিয়াহেই। আহিছে ছাগে, আমি যাওঁতে অকল আমাৰ পৰিয়ালখিনি আছে মিটিক কুটুমখিনি আছে। তাৰপা কেটাৰিং মাইকী মানুহে বনাইছে, বেংগলী মাইকী মানুহে।
অ', অ'।
মাইকী মানুহে বনাইছে।
আচ্ছা আচ্ছা। বনাইছে নে বিলাইছে?
বনাইছে, বিলোৱাটো মতা মানুহ।
আকৌ বনোৱাতটো মাইকী মানুহ, বিলোৱাটো মতা মানুহ? অ', অ'।
তাকেহে। ধুনীয়া বনাইছে মানে।
উম, উম।
উম।
ভালেই বনাই বাৰু। উম। উম।
এইবাৰ ইমান আশা মহীয়াও বিয়া পাতিছোঁ, কি গৰমো বিয়াবিলাকত।
অ'।
ছোৱালী বিয়া দিলেও মই গম নে নিদিওঁ দেই।
তাকেহে গৰম দিনত, আকৌ ঠাণ্ডা দিনতো ভাল নালাগে ন'?
মাজত দিব লাগে, বহা-বহাগৰ মাহটো ইমান ঠাণ্ডা নহয়, নহয়টো ঠাণ্ডা নহয়।
তাতিয়া আঘোণতো ইমান বেছি ঠাণ্ডা নহয় নহয়।
হয় বাৰু কথাটো।
একেবাৰে মাঘত বেছি ঠাণ্ডা হ'বলা। মাঘ ফাগুন দুমাহতে ঠাণ্ডা। হয়।
তাকেহে।
তাকে, ভাত খাবলৈ কিবা আনিছে নে আনিবহে?
তাকে মাছ নে মাংস কিবা এটাটো আছে, কি আছে এতিয়ালৈকে চোৱা হোৱা নাই।
অ'।
উম।
ধৈ দিছে
নহয় এই যে আহিছিলে আংকেল জন তেওঁৱে আনিছে।
অ', হেৰি কুলাৰ লৈ আহোতে।
অ', অ।
নাইটি
নাই তাকে চাব লাগিব। অ।
কিবা চুইচ ত্বিছ অফ হৈ থাকিব পাৰে, নহলে তেখেত যদি বেছি দূৰ পোৱাগে নাই, মা মাটি দিব পাৰা।
তাকে, হেৰি কি আছিলে এ, তেওঁ আকৌ মোবাইলটো চুইচ অফে কৰি থৈ দিয়ে বিজিয়ে থাকে। অনোকা।
নহয়, এতিয়া লাগিবও পাৰে ওলাই গৈছেহে।
তাকেহে, মানুহে ফোন কৰি আছে বাৰু তেওঁলোকে। মানে মোৰ পতককে ও। উঠি যাবলৈ ধৰিছিলো মই ভাবিছো এনেই এনেই লাইটটো গৈ থকাতকে, বন্ধ কৰি থওঁ বুলি। চুইচটো অফ কৰি দিওঁতে, অফ হৈ গ'ল নহয়।
তাকে হে।
উম।
আজিকালি স্মাৰ্ট মিটাৰ আকৌ হয় অকণমান সময় অফ কৰি থ'লেও ধেৰ।
তাকে।
আমিতো ওলাওঁতে অফ কৰোঁ সোমাওঁতে দিওঁ তেনেকেই কৰোঁ ফেনলাইট। নিজে চিন্তা কৰিব লাগিব এতিয়া।
উম, চলিলে। কিবা হৈছিলে, উম।
অ, ' তাকে বেবি ভালকে
এ, নহয় ভল্টেজ, বন্ধ কৰি দিওঁতে। চাগে ভল্টেজ টো ল'ব পৰা নাছিলে। অলপ টাইম লাগে চাগে।
তাকে বেবি, পাশ্চাত কৰিব পাৰিছে নাই।
অ। অ', আজি কৰিছে বাৰু দেই আজি ঠিকে আছে সি আজি।
তাকে ল'ৰাটো একদম ভালকৈ ৰাখি বহুত বেছি গৰম মাৰিছে মানে।
তাকে বাৰু, আজি আৰু এনেকুৱা মানে বৰষুণ দিয়া নিদিয়া এনেকুৱা কৰি থাকিলেও বেয়া হৈ যায়, ন বতৰটো পটককে। মানে মানুহৰ গা চা, বিলাক বেয়া লাগে ন, এবাৰ বৰষুণ দিয়ে এবাৰ আকৌ ৰ'দ দিয়ে এনেকুৱা হলে।
তোমাৰ বেমাৰ আজাৰ বেছি হয়, মানুহ
উম, উম।
তাকে আগতে এনেকুৱা ৰ'দ দিয়া মনত নাইো ইমান বা।
তাকেহে।
মইতো ল'ৰা ছোৱালীহেই ফেন নোহোৱাকৈ ডাঙৰ কৰিছিলোঁ আমি।
উম। মোৰ জানো কিবা বাওঁ ভৰিতটো ইমান বিষ হৈ আছে নহয়, মই পেলাব পৰা নাই।
কিয়?
তলুৱা খন বিষ হৈছে নাজানো কিয় হৈছে?
ৱেট বাঢ়িছো নেকি আকৌ, ৱেট বাঢ়িলেও হয় আক বয় বয়সতকৈ ৱেট বাঢ়িলে হয়।
হ'বও পাৰে বাৰু।
সদায় ৱেটটো বাঢ়িলে তেতিয়া মানুহৰ তেনেকুৱা বিষো হয়।
উম, হ'ব পাৰে কিন্তু কিবা মোচুকা খোৱা নিচিনাকে লাগি আছে।
এই জুনুকা দি, জুনুকা যে আনিছিলা যে। মলম যে তাতে বিষৰ মলম আছে, তাই ফটো মাৰি দেখো দোখোৱাবা তেতিয়া তাই মানে কোনটো বিষদ লগাই কৈ দিব। একদম মলমখিনি ধুনীয়া মানে, বিষটো ভাল হৈ যাব।
উম, ঠিক আছে দিয়া, তুমি চনুলে ফোনটো কৰি লোৱা।
অহ, হ'ব।
উম', উম' ঠিক আছে হ'ব দিয়া।
উম', উম'